হেল্ল' আহ মোৰ আৱাজটো যাই আছ ন
অ অ শুনি আছোঁ দিয়া শুনি আছোঁ শুনি আছোঁ।
এতিয়া ভাবিলো আজি মানে নেটৱৰ্কতটো অলপ অসুবিধা দি আছে ভাবিলো যাই আছে নে ন সেই কেনে সুধিলো আৰু
অ অ ঠিকে আছে দিয়া ভালকে আহি আছে।
খবৰ খাতি ভালনে?
অ অ আছো দিয়া ভালকে। অলপ গাটো বেয়া খালি জ্বৰ চৰ হৈ আছে।
অ কিয় মোৰ ঠিক মানে ভালো নহয় বেয়াও নহয় আৰু মাজত মজলে আৰু পিছে কি এতিয়া আইচ উম উম এযাত ঠাণ্ডা বস্তু খাইছিলে নেকি কা গাছা জ্বৰ চ্বৰৰে হৈ আছে
অ এই অলপমান বৰষুণতো সেইদিনা সিজিলোঁ দিনত আৰু ঠাণ্ডা পানী খাই থকা আছে
অ অ মানে এই ঠাণ্ডা পানী সহায় চাৰি পিনে গৰমো বহুত দি আছে যে, গাত সেকেনে বেমাৰো উঠি গৈছে চাগে উম উম কিবা কৰি আছা নিকি অ ভাল ভাল কিবা কৰি আছা নিকি?
নাই এনেই আৰু এতিয়া ভাত চাত খালো অলপমান ৰেষ্ট লম বুলি ভাবিছিলো তোমাক ভাবিলোঁ তুমি ফন মাৰিলা
উম অ অ মানে ভাবিলোঁ বহুত দিন কথা পাতা নাই এবাৰ ফ ফন কৰি খবৰ খাতি সুধিয়ে লও আৰু এনে থকাতকে
ভাত চাত খালা নে?
অ খাই উঠিলো এই জাষ্ট খাই পেলাই ভাবিলো মনত পৰিলে ফনে কৰি দিও আৰু তুমি খালা?
অ এইমাত্ৰ খালো অলপ আগতে,
অ অঁ গৰমটো বহুত দিছে ন আজি উম উম মানে ৰাতি অ ৰাতি পুৱা ৰাতিপুৱা সময়ত কি মানে বতাহ ধুমুহা দিলে এতিয়া আৰু গোতেই বৰ ৰ'দ আৰু
উম তাকে কিছুমান জেগাত বানপানীও হৈছে বোলে
অ মানে ময়ো শুনিছো কিছুমান জেগাত হৈছে বোলে এই আপাৰ আচাম চাইডে হ'ল নিকি নে আমাৰ ওচৰৰ ষ্টেট মানে এই অৰুণাচলবোৰত হ'ল নিকি বানপানী
আজি ৰাতিপুৱা বহুত ঢেৰকিনিও মাৰি আছিল বেয়া কৰিটো
অ মইও শুনিছো লাইনটোও কাটি দিছিলে যে
উম
উম
কিছুমান জাগাত তাৰ চাৰো ছিঙিছে বোলে কাৰেণ্টৰ।
মানে ভাবিছিলো যে আমাৰ ইয়াতো চাগে বহুত মানে জোৰকে বতাহ ইয়াতে নিদিলে চাগে, বেলেগ চাইডে দি দিছে জোৰকে চাগে, বতাহ
উম, আমাৰ ইয়াতে খালি ধেৰেকনিটো দিছে, বৰষুণ অলপ-চলপ উঠি কিনে গুচিয়ে গ'ল, ৰাতিপুৱাতে
কতো ওলাই যোৱা নাই পিছে, বন্ধৰ কেইদিন।
নাই যোৱা দিয়া এতিয়া বৰ্তমান চাওঁ কেইদিনমানত যাম চাগে অলপ
অ অ
তুমি ক'বাত ওলাই গৈছা নিকি একেইদিন
নাই নাই এ মই ওলাই যোৱা নাই তাকে কালি মানে মই এবাৰ মানে চাহ খাব ওলাই গলো আৰু বাহিৰৰ দোকান এখনত তাতে কেইজনমানে নৱপ্ৰজন্মই মোবাইলত মানে গেম খেলি থকা দেখিলোঁ মই ভাবিলো তোমাৰ লগত কথা পাতি মানে এইটো এটা ভাল বিষয় হৈ গৈছে আমি যেতিয়া কথা পাতিব পৰাকে শেষ হবা নে এইটো তুমি চাগে ৰাস্তাই বা পথ পদুলিত দেখিছা চাগে কিছুমান যে মানে পইচা লগোৱা গেম খেলি থাকে যে বা নৰ্মেল গেমৰ এডিক্সন মানে অভ্যাসত পৰিণত হৈ হৈছে
আজিকালি বহুতে খালি মোবাইলতে গেম খেলি থাকে আগতে আমাৰ এনেকুৱা নাছিল আমি ওলাই গৈছিলোঁ ফুটবল ক্ৰিকেট
উম তাকে
খেল খেলিছিলো
তাকে মানে আজিকালি মানে নত মানে নতুন যুগৰ ল'ৰা ছোৱালীবোৰে বাহিৰত খেলিবই নাযায় মানে মানে ঘৰত মোবাইলটো তে খেলি থাকে।
এই অনলাইন গেমবিলাকো খেলেনে, বহুতকে তাতে পইচাও লগাই বহুতে
অ তাকে সেইটো এটা মানে মানুহৰ অভ্যাসত পৰে, আৰু বহুত বেয়া অভ্যাস মানে এইটো এটা।
উম আৰু আজিকালি সেইকাৰণে কম বয়সতে, কম বয়সতে ল'ৰা-ছোৱালী বিলাক চচমা-তচমা পিন্ধি আছে সেইকাৰণে, গেম খেলি থাকে এনি টাইম নন ষ্টপ। মাক দেউতাকেও দিয়ে নে আজিকালি মোবাইল লাগ একদম সৰুৰ পৰা, বাচ্ছা এটাও আজিকালি ভিডিঅ' নোচোৱাকে হেৰি ভাতো নাখায়, একো নাখায
উম অ, আজিকালি মই দেখিছো মানে ভাত খাবলৈও মবাইলটো লাগে মানে। তাকে মই কালি ওলাই গলো ন, মানে ওলাই যাই দেখিলো আৰু নতুন মানে নতুন ন নৱপ্ৰজন্মৰ দুজন যুৱক আৰু মোবাইলত মানে গেম খেলি দি আছে, মানে গেম মানে সাধাৰণ গেম নহয় আৰু মানে পইচা লগাই পেলাই গেমটো খেলি আছে আৰু মানে তাৰপিছত, তেওঁলোকে মানে এবাৰ জিকিলে আৰু জিকাৰ পিছত মানে বাকী চাৰিওবাৰ হাৰিয়ে আছে, হাৰিয়ে আছে মানে। আৰু পইচা লগাইয়ো যাই আছে।
সেইটো এটা অভ্যাস হৈ যায় আজিকালি, একবাৰ যদি হাৰি গৈছে যায়, তেতিয়াও ভাবে নেক্সট টাইম জিকিমে নেকি, এনেকে হাৰিয়ে থাকে, হাৰিয়ে থাকে। তাৰপিছত ঘৰৰ পৰা চুৰ কৰিব, কিবা কৰিব, মাকৰ পৰা ল'ব মনে-মনে
বহুত বেয়া অভ্যাস হয় এইটো, দেখিছোৱেই মই নিজে কেইটামান। আমাৰ ঘৰৰে হয় মানে
কালি মই এইটো মানে ওলাই যাই এইটো দেখি পেলো মানে অলপ মানে আচৰিত হৈ গলো যে মানে কেনেকুৱা এটা এডিকশচন হৈছে আৰু এইবোৰ গে মানে আজিকালি মানে বহুত সাধাৰণ ভাৱে ওলোৱা হৈছে মানে মানে ইমান ওলাই ন আৰু ইমান মানে সহজ হৈ গৈছে বস্তু যে মানে সকলোৱে খেলিব পাৰে, মই মানে ৰিক্সাত কেতিয়াবা গ'লেও দেখিব মানে ৰিক্সা ড্ৰাইভাৰ সকলেও খেলি থাকে মানে, পইচা লগাই-লগাই পেলাই।
তাৰ ফলত আজিকালি ইয়াত পঢ়া-শুনাও দিগদাৰ হৈছে নে, ল'ৰা-ছোৱালী নপঢ়ে, পঢ়িব নোখো যে গেম খেলি থাকে, মোবাইল চাই থাকে।
উম
আৰু স্বাস্থ্যটোও বেয়া হৈ গৈছে, আজিকালি ৰাতি হ'লেও মোবাইলেই চাই থাকে, নোশোৱে।
উম
আনকি খোৱা বস্তু একো নাখায়, খোৱাৰ টাইমত
তাকেই মানে নৱপ্ৰজন্ম, উম তোমাৰতো মনত আছে চাগে ন, আমি মানে সিমান সময়ত চাগে আমি, মানে আমি সেই আৰু মানে আমি ঊনৈশ, বিশ বছৰ মানৰ হে মোবাইল লৈছো ন, তাৰে আগতে আমি মোবাইল ইমান চোৱাই নাছিলো। ৰেডিঅ'-চেডিঅ' শুনিছিলো বাহিৰত, উম' কোৱা
আমি মোবাইলে দেখি পোৱা নাছিলোঁ, সেইখিনি বয়সত।
তাকে আমি বাহিৰত মানে ফুটবল খেলোঁ, ক্ৰিকেট খেলোঁ, কেৰম কেৰম খেলোঁ আৰু, মানে বাহিৰে বহ্নিগত গেম, বহ্নিগত খেলাসমূহ খেলো আৰু এইবোৰ মানে জানাই নাছিলো, আজিকালি আৰু মানে বাহিৰাগত খেলা দেখিবলৈ পোৱা নাযায় মানে। শিলবোৰ খালী থাকে পুৰা পুৰি
এ অভিভাৱকে একো হেৰি মানা নকৰে নে খেলিবৰ কাৰণে সেইটোৱে
উম মানে তেওঁলোকও ভাবে যে উম বাহিৰত খেলাতকে মানে মোবাইলতে খেলক আৰু বাহিৰত যায় এনেই খেলি যাবাতকে কিন্তু এইটো বেয়াহে আচলতে এ বাহিৰত খেলাহে অভ্যাস কৰিব লাগে আচলতে অলপ হলেও স্বাস্থ্যতটোও ভালে থাকে ব্যায়াম অলপ ব্যায়ামো হৈ যায় শৰীৰটোৰ
উম পিছত প্ৰফেচনেল হিচাপে ল'ব পাৰে কিন্তু ভালকে পঢ়া শুনাটো কৰি ললে আজিকালি এনেকাও চলিছে নে প্ৰফেচনেল ই গেমিঙত
অ অ সেইটো হৈ গৈছে
উ আগে পঢ়া শুনাটো কৰি লৈ কেনে পিছত কৰিলেও একো নাই এই কম বয়সতে ল'ব নালাগে আৰু অভ্যাস বেয়া হৈছে
মানে কিছুমানে মানে এনে কিছুমানে কিছুমানে বাৰু সেইটো নকওঁ কিছুমানে নিজৰ জীৱনৰ এটা লক্ষ্য হৈছে এইটো খেলে কিন্তু কিছু মানে আৰু এনে মানে খেলি থাকে ন এইটো বস্তু বেয়া আৰু আৰু চাৰি মানে এঘন্টা দুইঘণ্টা নহয় মানে ছয় সাত ঘণ্টা লৈ খেলি থেছে তেওঁ বহুত মনে বেয়া
আমি কলেজ স্কুলৰ পৰা আহি কেনে আমি স্কুলৰ পৰা আহি কিনে ওলাই গৈছিলোঁ পথাৰত খেলিব ক্ৰিকেট ফুটবল কাবাডি চাবাডী আৰু গধূলি ছয়টা সাতটা বজাত আহি কেনে হেৰি ফৰিয়াত ধুই কেনে পঢ়া শুনাটো লাগি যাওঁ
উম তাকে উ তাকে আগতে আমি খেলিবলৈ ওলাই গ'লে তোমাৰ চাগে মনতে আছে। আমি মানে খেলপথাৰ খেলপথাৰ মানে খালী দেখিবলৈ নাপাওঁ চবে খেলিয়ে থাকে। কিন্তু আজি গলে ওলাই গলে আৰু খালীয়ে হৈ থাকে পুৰা খেলপথাৰখন। মানে মানুহ দেখিবলৈ পোৱা নাই যে খেলা মানুহৰ। ক
তাকে আজিকালি পথাৰ বিলাকতো সেই হেৰি বিল্ডিং চিল্ডিং হৈ গ'ল ন- চব জেগাতে এনেকে নাই ফিল চো সেইটো এটো কাৰণ হ'ব পাৰে। ল'ৰা ছোৱালী এনেকৈ খেলা।
উম সেইটো হ'ব পাৰে।
এটা লিমিট হৈছে সীমিতত সীমিত টাইমত খেলিলে ইমানে- একো প্ৰব্লেম নহয় আৰু দেলি তিৰীচ মিলিট ঘণ্টা
মানে এটা মানে অলপ হলেও মানে ব বহিগত খেলাস সমূহ খেলিব লাগে অলপ হ'লেও- স্বাস্থ্যৰ মানে অলপ স্বাস্থ। স্বাস্থ্যৰ অলপ ভালেও থাকে অলপ ব্যায়ামো হৈ যায় দিনৰ দিনটো খাদ্যখিনিও হজম হয়!
অযথা টাইম খেলিব নালাগে আৰু-
উম অ অযথাাকে মানে চব বস্তু এটা থাকে ন- বেছি খেলিলে বেয়া অলপ নৰ্মেলত খেলিলে ভাল আৰু সেনেকুৱা- বাৰু
সীমিতভাৱে কৰিলে চব বস্তুৱেই ভাল আৰু- পঢ়া শুনাও কৰিব লাগে একেলগে। খেলা ধূলাও বাহিৰত কৰিবলগে অলপ গেমিং চেমিং কৰিলেও একো নাই।
উ মানে নিজৰ জীৱন জাপন ভালকে কৰিব লাগে আৰু- তাকে মানে মই ভাবিলো এইটো বিষয়ত মানে মানুহক মানে জাননী দিব লাগে। যে মানে মোবাইলত গেম খেলা হ'ব বাৰু গেম খেলাটো খেলে আৰু যদিও সাত আঠ ঘণ্টা গেম খেলা। বা গেমত পইচা লগোৱা এইবোৰ মানে ভাল এটা মানে সেই নহয় আৰু- সেইবোৰ এটা বেয়া অভ্যাস আৰু। ঘৰৰ পইচা মানে গেমত লগাই থকা, উম।
পইচা লগোৱাটোতো একদমেই বেয়া।
আহ-
ইমানখিনি পইচা লগোৱা ঘৰৰ মানুহে-
তাতকে সেই পইচা খিনিৰে যদি কিতাপ পত্ৰকে কিনি পঢ়িব পঢ়িব পাৰে। সেইখিনিও বহুত ভালে খিনি মানে-
তাতে কিবা ভাল বস্তুও ফালিলেও হয়-
উম ভাল বস্তুও খাবও পাৰে।
সেইবিলাক লগোৱাতকে। আৰু এইটো এটা নিচা হৈ যায় লাষ্ট টাইমত যায়।
উম্ উম। চাৰিটো- দিয়া তে তেনেহলে। তুমিও খোৱা আৰু আহ দিয়া।